অ কি কৰি আছা?
পানী খাই অলপমান এনেই আছিলোঁ ৰ'বা।
অ উম উম ঠিকে আছে মানে।। তোমাৰ মই যোৱাকালি ফটো দেখা পালো দেখোন?
অ হয় হয় হয় মানে অ যোৱা গৈছি।। তোমাৰ মানে এই অলপমান শ্বিলঙৰ ফালে গৈছিলো। এই শ্বিলঙৰ ফালে মানে এনেই।। অলপ মানে এনেই ফুৰিব গ'লো মানে বহুত দিনৰ পৰা মানে ভাবি আছোঁ। ছিলো মানে আজি ইমান মানে ফুৰিব যাম।
হয় হয় ঠিকে আছে খুব সুন্দৰ অ অ আৰু মই তাকে ফটো দেখিলোঁ। পুৱোত।। তোমাৰ ৱাটাৰ ফলছত।।
হয় হয় হয় শুনিছা নে?
শ্বিলংৰ তাত।। দেখা পালোঁ দেখা পায় ভাবিলোঁ কেতিয়াবা গ'লা কি কথা আচ্ছা গতিকে তাৰ বিষয়ে অকণমান আলোচনা কৰোঁ
অ ঠিকে ঠিকে অ তাকে তাকে মই বহুত দিনৰ পিছতে ভ্ৰমণ কৰ কৰিলও মানে খুব ভাল পাওঁ কিন্তু মই মানে প্ৰায় বছৰত মই দুবাৰ দুবাৰ মান হলেও এনেকে মানে কৰোয়ে ভ্ৰমণ মানে শ্বিলঙৰ যিহেতু প্ৰাকৃতিক সৌন্দৰ্য তুমি জানাই ইমান বিখ্যাত শ্বিলং মেঘালয় বুলি ক'লে মানে ভিতৰত মানে
আৰু বহু বহুত মানুহ আহেতো ন প্ৰতি বছৰে
অ মানে বহুত দূৰ দূৰ মানু আহ তোমাৰ আমৰিকাওক জাপান হওক বা কি সেই সেনেকুৱা দেশৰ পৰা আহে মানে
কিবা এই অ পৃথিৱ ৱৰ্ল্ডৰ ভিতৰতে এখন আটাইতকৈ মানে চাফা গাঁও এখন আছে সেইখন শ্বিলঙতে নেকি
অ হয় হয় শ্বিলঙতে কিন্তু এইবাৰ মই এনেকে যাব নাপালো মানে সময়ৰ অভাৱৰ কাৰণে মানে কিন্তু মই পিছত এই তাকেতো খেনি লগৰ সময়হৰ লগ মানেনেকে যাবাগিব তোমাকো তুমি যাব পাৰিবা তোমাৰ লগতে যাব পাৰিবা
আচ্ছা তুমি মোক সেইদিনা কৈ আছিলা তুমি কবাৰ এই ডিমা তাৰ মমানে ক'ৰবাত জাম যোৱাৰ কথা আলোচনা কৰি আছিলা
অ ডিমা হাচতো মোৰ যাবলৈ আছে মানে এই সময় সুবিধা পালেই মই ডিবনৰৰ ওচৰতো মানে এবাৰ যাব খোজো তাই কিয় হেনো তাৰ প্ৰাকৃতিক সুন্দ্য মানে ইয়াতকে তাতকেও মানে বেছি ধুনীয়া
এই জাতিংগা বোলে ঠাইখন ডিমা হ চব নেকি
উম হয় হয় হিমাহাচাতে জতিং গা সেই ঠাইখন পৰে ইমান মানে ধুনীয়া মানে পৰিৱেশ তুমি চালেই মানে ভাল লাগি যাব আমাৰ মানে আমাৰ মানে কোৱা তেনেকুৱা ঠাই নোহোৱাই হৈছে জানাই
া উম উম ইয়াৰ প্ৰধান কাৰণ কি বুলি ভবা আমি
প্ৰধান কাৰণ আজিকালি গছ প তা হৈছে মানুহ মানুহ বিলাকে প্ৰধান কাৰণ যিহেতু দীঘলী পু পুখুৰীটো গছ কাটিলে ইমানবোৰ গছ কাটিলে তোমাৰ এখন উৰণীয়া সে টো কাৰণে মানে গছ কাটি দিবলৈ লাক কৰিলে আৰু তোমাৰ বিভিন্ন মান
বনাঞ্চল বিলাক ধ্বংস কৰি আছে ন
ংস কৰি আছে পাহাৰ বিলাক কাটি আছে তোমে ফালে চাব গ'লে আমাৰ অঞ্চলটোতো দেখি চাই পাহাৰ বিলাক কাটাৰ চিন আহবলাকৰ প্ৰায় পাথৰসমূহ এইবিলাক উলিয়াই ছে মানে এই প্ৰকৃতি মানে ধ্বংস কৰি আছে
গতিকে এনেকুৱা যদি কৰি থাকে আমাৰ সৌন্দৰ্যটো ক'ত থাকিব ন আমি আমি ত' এতিয়া ধৰাক বিল্ডিং গাড়ী মটৰ সেইবোৰৰ পৰা অক্সিজেন অক্সিজেন ক'ৰ পৰা পাম আমি গছ গছনিৰ পৰাই পাম
হয় হয় হয় এইটো এইটোৱেই
গছ গছনিবোৰ যদি আমি কাটি পেলাওঁ বনাঞ্চল ধ্বংস কৰোঁ আমি আৰু যিবোৰ জীৱ জন্তুসকলনো ক'ত থাকিব এই বনাঞ্চলসমূহতে ধৰ থাকে ন তাৰে গছ বনৰ ফল ফুল খাই যে থাকে সেইবোৰ কাটি পেলালে আৰু তেওঁলোকেও মানে ভোকত
নাই নাই তাকে তাকে ইু ইটোুব ন তাকে কিছুমানো এনেকুৱা মানে আজিকালি শুনিবলৈ পাইছে বাাক পালেও কেনেকে মানে চ ওলাই আহে এই কামাখ্যাৰ ফালেও খদি ভা চাগে এই নাহৰ জুতি কিবা এটা আজি ওলালে প্ৰায়ে ওলাই থাকে মানুহৰ মানে বিপদো কিন্তু মানুহৰ বিপদ হ'লেও মানুহে মানুহে নিজেই বিপদৰ কাপোৰ মানে কাপোৰত লৈছে এনেকুৱা
হয় হয় ঠিকেই কৈছা কিন্তু মানে হয় ভ্ৰমণ ভ্ৰমণ কিন্তু মানে মই ভাবো যে ভ্ৰমণে আমাক বহুখিনি শিক্ষ- শিক্ষা দিয়ে এতিয়া তুমি কিতাপত যদি কিতাপৰ পঢ়া তুমি শিক্ষা যদি লোৱা সেই কিতাপত পঢ়া শিক- আৰু তুমি নিজ- জে কৈ মানে দৃ সাক্ষ দৃষ্টি যি তুমি দেখিবা শিকিবা তাৰে মানে ৰীতি নীতি খাদ- এতিয়া বিয়া
ঠিকেই ঠিকে ঠিকেই বহুত শিকায় আগতে মানে কিতাপত মানে শ্বিলঙৰ বিষয় পাইছিলো কিন্তু যেতিয়া গৈ পাওঁ তাতকে মানে বেছিয়ে ধুনীয়া। খোৱা লোৱা মানে সাজ পোচাক যিহেতু বতৰো মানে ঠাণ্ডা তাতে আমাৰ নিচিনা অতিপাত গৰম নাই ইয়াতে মানে গুৱাহাটীৰ নিচিনা ইয়াতে মানে ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ শান্ত পৰিৱেশ নাই দেখিলে মানে থাকিবলৈ মন যায় কিন্তু তাত। তে মানে থাকিবলৈ
তাতে যে তাতে যে ইমান মানে এ আম- আমাৰ ধৰ গুৱাহাটী পৰাতো বেছি দূৰ নহয় কিবা পঁচাশী কিলোমিটাৰ নে নব- যায় কিন্তু ইমান মানে তাৰতম্যতো কিয় মানে পাৰ্থক্য কি কি বুলি ভাবা ইয়াৰ পাৰ্থক্য প্ৰধান কাৰণে শ্বিলঙত যে ইমান ঠাণ্ডা আমাৰ গুৱাহাটী তিনিমান গৰম
অ প্ৰথমতে ইয়াতে মানে এই ফেক্টৰিসমূহ
অ হয় তাত গছ গছনি পাহাৰবোৰ বেছি
পাহাৰবোৰ বেছি আৰু তাতে প্ৰদূৰ্ষণো নাই একেবাৰে প্ৰদূৰণ নাই ম তোমাৰ যদি ই মোবাইলৰ যদি মে এটা এপসমূহ আছে এক বুলি আছে এ কি আইউ আই আমাৰ মানে তাতে মানে অতি কম মানে যিমানে থাকে মানে মানে ভাল হ'ব আৰু উশা নিশাহ নিশাৰণে আমাৰ গুৱাহাটীতো বহুতে যায় প্ৰায় আঢ়ৈশ মানে পাই যায় নাই প্ৰদূষণ গেছ আৰু গাড়ী বত থোৱা
উম উম কল কাৰখানাৰ পৰা ওলাই বোৰ ধোৱাই মানে পৰিৱেশ আৰু এতিয়া যে আমাৰ পৰিৱেশ বহুত বিনষ্ট হৈ গৈছে এতিয়া তোমাক যদি মই কওঁ যে তোমাৰ আহ তুমি মানে কেতিয়াবা সপোনৰ যিটো ঠাই ঠাই বুলি কয় যে মই অমুক জেগাত এবাৰ হ'লেও মই মৰাৰ আগত জামিন গৈ কিবা ঠাই আছেনে তোমাৰ প্ৰিয় ঠাই
অ প্ৰিয় ঠাই আছে ৰ'বা এই কেদাৰনাথ মন্দিৰটো অতি জনপ্ৰিয় আমাৰ কাৰনে এ মই ভাবোঁ কি, যাতে - কিয় যাব খোজোঁ মই, মানে-
উম উম, এই কেদাৰনাথ মন্দিৰ কৈলাশ পৰ্বতত আছে নেকি?
উত্তৰাখণ্ডৰ।
অহ, তাতে যোৱাটো তো, মানে বাটটো বহুত কঠিন বুলি শুনিছোঁ।
কঠিন কঠিন। আঠি কঠিন মান মানে বহুত কঠিন, মানে বহুত বেগাই যাব লাগে কিন্তু পাহাৰলৈ। অহ, খোজকঢ়ি যাব লাগে। কিছুমান থাকে- কে মানে পু মানে-
উম ভাৰ পাচিত, ভাৰ পাচিত লৈ যায় ন, কিছুমানে মূৰত দেখা পাওঁ।
এটা থাকে। কিন্তু মই ভাবোঁ খোজকাঢ়ি গ'লেও ভাল। ইয়াত - ত' জন্তুকো ইমান কষ্ট দিব নালাগে। অ' ইমান বোজা। অ' সেইটোৱেতো। ইমান কষ্ট নিজে। মানে খোজকাঢ়ি গৈ পাই। ভাল, কিন্তু বহুত- আছে কিন্তু তাতে-
হয় হয়। কেদাৰনাথ যোৱাতো।
টো বহুত কষ্ট।
হয় হয়, মানে তোমাৰ এতিয়া প্ৰিয় ঠাই মানে কেদাৰনাথ তুমি এদিন হ'লেও যাবা আৰু। হয় হয়, মোৰ মোৰ পিছে এই- মানালী অৱশ্যে- চিমলা এনেকে প্ৰাকৃতিক দৃশ্য, সেনেকুৱা এেনেকুৱা ধৰণৰ। হয় হয়। মান, মানালী চিমলা তাতেও চাগে ঠাণ্ডা বহুত।
উম, বহুত ঠাণ্ডা বহুত ঠাণ্ডা ঠাই।
উম উম উম। আৰু মোৰ বিশেষকৈ মানে এ বৰফৰ দেশত যাবলৈ ইচ্ছা আছে। যে আইচলেণ্ড।
আইচলেণ্ড হয়, হয়, হয়, ঠিক কৈছা ঠিক কৈছো। বৰফৰ দেশ। অঁ, আমাৰ ইয়াতো মানে পৰিলে ভালে আছিল, কিন্তু আমাৰ একদমেই সম্ভৱ নাই এইবিলাক।
তাকেইতো। আমাৰ ইয়াত ভালদৰে- থা, ভালদৰে ঠাণ্ডা বতৰত-
অ', ঠাণ্ডা বতৰে ভালকে নাপাওঁ। আগতে মানে আগৰ দশকত মানে, এই মানে নৱেম্বৰৰ মানৰ- পৰাই ধুনীয়া ঠাণ্ডা আহিগৈছিল চত- চোৱেতাৰ পিন্ধিব লগা হৈছিল। আজি-কালি মানে নৱেম্বৰত- মানে গেঞ্জি এইবিলাক মানে। পিন্ধি থাকিব লগা হয়। গা ধুব লগা হয়। ডিচম্বৰতো ভালকে ঠান্ডা নপৰে বিহুৰ আগত। মানে অলপমান এসপ্তাহ মান ঠাণ্ডা দিব, তাৰপিছত আৰু শেষেই প্ৰায় ঠাণ্ডা। সেইটোয়ে মানে এটা প্ৰকৃতিৰ মানে। হৈছে।
প্ৰকৃতি সলনি হৈ গৈছে। ইয়াৰ সলনি কৰা মানে মেইন। কালপিতবোৰ হৈছো আমি মানুহবোৰ। মানুহ জাতিটো মানুহে মানুহে এই ধ্বংস কৰিছে নহয়
অ অ মানুহে মানহে প্ৰকৃতি মানে বিভিন্ন হয় এই
মানে ভ্ৰমণ ভ্ৰমণৰ কথা পাতি আছো যে ভ্ৰমণে আমাক মানে কেনেধৰণে কি কি শিকায় তোমাৰ মতে
ভ্ৰমণে আমাক মানে জীৱনতটো ধুনীয়াকে উপভোগ কৰিব লাগিব ই প্ৰথম কথা দ্বিতীয় কথা বহুত ব কথা মানে নজনা কথাও শিকায় মানে কেনেকে কি কৰিব লাগে মানুহৰ লগত কাৰ লগত কেনেকে কথা পাতিব লাগে সোমাই থাকিলে নহয় এ সৌন্দৰ্যতাবোৰ উপভোগ কৰিব লাগে তেতিযয়া আমি নিজৰ ইয়াতে ঘৰ টাইম ফালে মানে ইয়াতে মানে সৌন্দৰ্য সহ কৰিব পাৰিম
হয় হয় সেই ঠাইৰ ধৰা ৰীতি নীতি খাদ্যাভ্যাস শিকিব পাৰিম সাজ পোছাক তেওঁলোকৰ মানে কেনেকুৱা ধৰণৰ কি কথা কিনেকৈ তেওঁলোকে ৰান্ ৰন্ধন প্ৰকৰণৰ শৈলীৰ বিষয়ে বিভিন্ন চামি শিকিব পাৰি তেওঁলোক হয়না তাৰ মানে ধৰা উম উম মোৰ আৰু কিন্তু এই যে তোমাৰ গৈ নাগালেণ্ডৰ যে এ ফেচ এটি উৎসৱ হয় হৰ্ণবিল উৎসৱ যে হৰ্ণবিল ফেষ্টিভেল এই সেই উৎসৱত মোৰ যাব আছা কিন্তু ন মই দেখা পাইছোঁ অ বহুত পৰ্যটক যায়
ঠিকে ঠিকে ঠিকে এবাৰ আবাৰ হলেও আমি কৰোঁ বোলা এনেকৈ যোৱাটো
পাৰি পাৰি অ অ আমি ধুনীয়াকৈ আলোচনা কৰি এনেকৈ উ অ অ আমাৰ এই নগা বন্ধু এজনো আছিল ন
হয় হয় হয় অ অ সেইটো তাৰে হয় তাক মানে যোগাযোগ কৰিলে মানে ভালকৈ
অ সুন্দৰ কৰি লৈ যাব তেতিয়া আমি আলোচনা কৰি এনেকৈ যাম দিয়া অহাবাৰলৈ অ তেতিয়াহ'লে বন্ধু আমি আমাৰ বাৰ্তালাপটো আৰু বেছি দিঘলীয়া নকৰো উম বহুত ভাল লাগিল তোমাৰ লগত আজি ভ্ৰণৰ বিষয়ে বাৰ্তালাপ বহুখিনি অভিজ্ঞতা পালো শি কিলো কথা বুজিলোঁ পাছত আমি ভালকৈ আলোচনা কৰিম
অ ঠিক আছে দিয়া ভালে ভাল থাকিবা ঠিক আছে বাৰু বাৰু ঠিক আছে আহ